কি কৰিছা
অঁ মই অকণমান আছোঁ এনেই আজৰি হৈছোঁ আৰু তুমি কি কৰি আছা
ময়ো এয়া চাহ তাহ খালো ব্ৰেকফাষ্ট খাই পেলাই এয়া ফুলনিখনলৈ আহিছো বোলো অকনমান শাক চাক বুটলো তাতে মানে ফুলনিতে মানে এইবাৰ বৰষুণ পৰিল যে খুব শাক গজিছে তি শাক তাৰপিছতে মই তাত এতিয়া এই মৰিচা তাৰ পিছতে ৰঙলাও পুলিও হ'ল আকৌ ভাত কেৰেল অ নিজে নিজে হৈছে এই লাই কেইটামান কিন্তু সিঁচি দিছিলো গুটি এ বৰষুণ পৰা পিছত চব গজি গ'ল আ গৰৰ গুটি পৰি গজি গ'ল তাৰ পিছতে আকৌ খুতৰীয়া টাঙৈ টেঙা আক পালেং বাঙালী পালেং এইয়া মিহলি কৰি পেলাই ঘৰৰ যে চব হেৰিকে শাক কন খাই ভাল লাগে মাছৰ বনাও অ মাছৰ লগতো বনাও আকৌ এনে ভাজিও খাও বইল বইলো কৰো কেতিয়াবা ভাল লাগে সাৰ দিয়া পাচলি বিলাকনো কিমান খাবা কান ফুলনিৰ মাজতে দুইটা হৈছে মোৰ আকৌ ভেন্দি বৰষুণ পাৰা কাৰণে এইবাৰ বহুত শাক গজিল আকৌ ভেন্দি দিছিলো ভেন্দি দিও হৈছে চাৰিজোপামান এসাজ এসাজ উলাই থাকে সপ্তাহত
বা হে হে হে আমাৰ এযো পা দেখিছোঁ এদা কোনোমতে কলি লাগিছেহে এহে হে এ মানে বৰষুণ আ পৰিছে যদিও আমাৰ মানে ইমান হেৰি নহয় ম টি খিনিৰ কাৰণে নেকি সাৰ চাৰ সিমান নাইকিয়া হ'ল বৰষুণে উঠাই লৈ গ'ল গোটেই সাৰ মানে গোবৰ সাৰ দিয়া হৈছিলে এই বৰষুণ পৰওঁতে এনেকে পূৰা চোতাল পানী হৈ গ'ল নহয় পিছত সেই পানীৰ লগতে চাগে গুচি গ'ল
হ'ব পাৰে অ আমাৰ আকৌ পানীটো ওলাই নাযায় অকণমান থাকে আকৌ তাতে হেৰি হৈ যায় আমাৰ এই কেঁচুসাৰ আনি দিছো কেঁচুসাৰ টো দিছো আকৌ নাৰিকলৰ গুডৰা টো যে পাই সেইটো
অ অ অ
সেইটোও ভাল নহয় সেইটো দিলে পানীটো ৰখি থাকে সেইটো দিবাচোন নাৰিকলৰ সেইটো দি থলে পানীটো ওলাই নাযায়
সেইটো শাকতো দিব পাৰি ন ফুলতো দিব পাৰি ফুলতহে দিয়ে অ এ কি কি ফুল ৰুইছা
বাত দিব পাৰি মই সেইেৰ শুধু ধুনীয়া জবা ফুল দু পা হ'ল মানে আগটো কাটি দিলে যে কাটি দিয়াৰ পিছত মানে একদম জোপোহা হৈ ইমান ফুলিছে নহয় এতিয়া মানে ৰঙা হৈ থাকে ধুনীয়া লাগিছে আৰু তগৰো ফুলিল এইবাৰ তাৰপিছতে গোলাপ ফুল একে ফুলিয়ে আছে কাটি কাটি দিলে মানে অ তুমি যদি অলপ ক তেতিয়া বেছি ফুলে বেছিকে লাগে এইবাৰ মানে আমাৰ ফুলৰ মানে কোনো অ ভাৱ নাই গোঁসাঁ আগত দিবলৈ তাৰ পৰা ফুল চিঙো আৰু নয়নতৰাও ধেৰ ফুলিছে বাহিৰ চাই দিও আকৌ তুলসী পুলিবলাকো হৈ আছে অপৰাজিতা অপৰাজিতা হৈছে পৰাজিতা ফুল টো ভাল নহয় এইটো চাহ খাবও পাৰি
অঁ অঁ গম পাওঁ গম পাওঁ নাই নাই মই খোৱা নাই কিন্তু এনেই চাহ খাব পাৰি বুলি শুনিছোঁ অ মানে জানো আৰু খাই বুলি হয় নেকি খাবলে ভ ভালনে নে নে তি
খাবলে একো টেষ্ট নাই কিন্তু খোৱাতো ভাল যে নাৰ্ভৰ কাৰণেও ভাল সেইটো কাৰণে মানে খাও মাজে মাজে খাওঁ আৰু সৰহকে ফুল ফুলিলে তেতিয়া খাওঁ
উম তগৰ তগৰটো তোমাৰ হেৰি ডাঙৰ ডাঙৰ জাত তুনে সৰু সৰু তগৰ টো
সৰু জাতটো আমাৰ সৰু
সৰুটো আমাৰ আছে ডাঙৰটোও অ আমাৰো ফুলিছে ডাঙৰ জাত। তো এই গেট ওচৰত থাকিলে ইমান ধুনীয়া গোন্ধ গুন্ধায়
অঁঃ
গোন্ধটো বৰ ধুনীয়া লাগে অঁঃ আহিবা আহিলে কেতিয়াবা ডাল ডালৰ পৰা হয় নেকি ডাল দি পেলাই ডাল দি দিম আহিলে আৰু এইবাৰ ৰুদ্ৰাশৰ গছজোপাও ফুলিছে। ইমান ধুনীয়াকে ফুলিছে। এ নহ'য়। মানে ফুলা মানে অঁঁ কলি বহুত মানে গোটেই গছজোপা মানে জেগাই নাই কলিয়ে। ফুলি এপাহ দুপাহকে ফুল ফুলিছে আৰু আৰু হয়তো এসপ্তাহৰ পিছত গোতেই গোতেই জোপা বগা হৈ যাব মানে
অ আমাৰ মানে পুলিটো নতুনকে ৰুইছোঁ টো বেছি ডাঙৰ নহয় সৰু এনেও জাতটো সৰু যে। একেলগে গোটেই খিনি ফুলিল।
উম ভাল লাগে আকৌ গোটেইখন ফুলি থাকিলে। থাকিলে
উম। এতিয়া জবাটো ফুলিছে তেনেকে একে ৰঙা হৈ আছে গোলাপ আৰু জবা অঁঃ সেইজোপাও ভাল লাগে।
অ আমাৰ মাধৱিলতা ফুলিছে এবাৰ একদম পূৰা ভ ভৰি গৈছে আৰু
খুব গোন্ধাই
গছজোপা মাধৱীলতা নুগোন্ধাই নুগোন্ধাই নুগোন্ধাই মাধৱীলতা নুগোন্ধাই তগৰহে গোন্ধাই হাজনাসানা গোন্ধাই হাজনা সানাও আছে খৰিকা যাই আছে খৰিকাযাই টোয়েই হাজনা খানা নেকি
সেইটোও বৰ ধুনীয়া। গোন্ধাই
অ খৰিকাল বেলেগ বেলেগ আহ।
আমাৰ হাজনাযোৰ হাজনা সানা আছিলে মৰি গল আগতে আছিলে ওখ হয় মস্ত গছ হয় আমি কাটি কাটি থাকো
অ এইজোপা খৰিকাজা এজোপা সিমান ওখ নহয় আমিও কাটি দিওঁ মানে এ সি বগাবলৈ বিচাৰে মানে তললে হালি শালি ডাল বিলাক মাটিত লাগি আকৌ নতুন উঠে, অঁ সেইকাৰণে কাটি থৈ দিওঁ, অঁ কষ্ট পালে। হ'ব পাৰে নহ'লে কেতিয়াবা এই উম বিজুলী ঢেৰেকণী মাৰিলেও কিবা সিহতৰ কিবা হেৰি লাগে নেকি মৰি যায়, আমাৰো সেই মধুৰি আম এজোপা আছিলে অঁ মধুুৰিআমজোপা নিজে- নিজে গোটেই গছজো পোৱা মৰি আছে। তাকেহে এই ধুমূহা বতাহতে কিবা হয় নেকি বোলে বিজুলী
অঁ, হ'ব পাৰে। বেয়া লাগে ন ফুলটো মৰিলে, আমাৰ এই দুজোপা গছ মৰিলে হাজনা হানা আৰু হেৰি, উম গুটি মালি ন সেইজোপা দুইজো দুইজোপা মৰিলে, বগা ফুল যে ভাল লাগে আগত দিবলৈও।
অঁ ভাল লাগে, তগৰ নাই জানো অ কি তগ অঁ তগৰ
তগৰ আছে তগৰটো আকৌ ছিজনত নাইকিয়া হৈ যাব। অঁ কথনা, কথনাতো আমাৰ নাই কাষৰ মানুহ ঘৰৰ আছে। আমাৰ নাই, আমাৰ জেগা কম যে এইকেইটাকে দিছো আৰু তাৰ মাজত। ত সেই শাক খেতিও হেৰি বেঙেনা এজোপা জলকীয়া এ জোপাও ৰুই লৈছো, মাজে-মাজে এটা দুটা ওলাই থাকে।
উম, উম নহয় জলকীয়াটো ইনেও ধৰা সৰহকৈ আনিলেতো ধৰা এনে খাওতা নাই, এটা দুটা অ, অ ঘৰৰ গছৰ পৰা নিলা খালা হৈ গ'ল আৰু।
অঁ, সেইটো খাই ভাল লাগে, আমি ইমান খাই খাবও নোৱাৰোঁ, জলকীয়াত খাব লাগে, প্ৰেচাৰ ষ্ট্ৰ'কৰ কাৰনে জলকীয়া
অঁ আমিও নোৱাৰো তেনেকে খাব।
জলকীয়া নহৰু এইবোৰ পিয়াজ উম এইবোৰ
অঁ মই আকৌ এই ভূতজলেকীয়াতো ভূতজলকীয়াৰ আচাৰ কৰি পেলাই থৈ দিওঁ অকমান তেনেকে ভোট জলকীয়াটো খাই ভাল লাগে, ভাল পাওঁ, এনেও ভোট জলকীয়াটো আনিলে ধৰা গোটটোক, অঁ ভাল লাগে ভোত জলকীয়াটো আনি গোটেইটো খাবতো নোৱাৰোয়েই কাটি কাটি, কাটি-কাটি খাওঁ যে। উম আকৌ কাটি থলো বেয়া হৈ হৈছে বুজাই যায় সেইকাৰণে মানে
ময়ো আচা কৰি থৈ দিছো তেলত ভৰাই থৈ দিছো আৰু মা মচলা দিয়া নাই আৰু তাৰছতে মন গ'লে সদায় খাব নোৱাৰি সদায়
উম অ বেয়া লাগে সেে পেটটো কেতিয়াবা পুৰি পুৰি ধৰে নহয় কামুৰি ধৰে বেছিকে খালে
উম মোৰো হয় বেছি জলকীয়া খালে কিন্তু কেঁচা জলকীয়া খালে একো নকৰে
অ মোৰো নকৰে কেৈছো জলকীয়া স কালি খাইছিলো মানে ভোত জলকীয়া আছে আচাৰ টেঙা আচাৰ জলফাই আচাৰ একে মিহলাই সানি পেলাই কিন্তু মন গ'ল খাবলৈ খালোঁ খাই পেলাই সেই পেটটো মানে কিবা কাম হয়
অ খুব মন যায় চাবাচোন সেই খুব খুব মন যায় তুমি খোৱাৰ পিছতে সেইটো হয় কিবা এটা হেৰি হয় খুব মন যায় খাবলৈ জলা খাও জ্বলা খাও মোৰ মাজতে তেনেকুৱা হৈছিল ইমান জলকীয়া খাবলৈ মন গৈছে খাও খাৰ পিছত পেটটো বেয়া হৈছে সেইটো কাৰণে আজিকালি অলপ মানে তেলত দিয়াতো কমাইছো কেঁচাো খাও বাৰু অকমান
উম মানে কি কৰো এই জলফাই অ বেয়া জানিছো জলফাই আছিল আচাৰ দেখা পালো মানে দেখ দো পায় বটলটো কালি উলিয়ালো উলিয়াই তাত মিি মি মিহিকে পিয়াজ কুটিলো কুটি ভোট জলকীয়া সানিলোঁ সানি নিমখ অকমান দিলোঁ দি পেলা আ খালোঁ খাই ল ৰাতি শুব পৰা নাই ফেটটো ইপিনে কৈ মই ৰাখিব
এইে
সপ ন
গেছৰ ঔষধ অকণ খাই দিলে ভাল পাবা
অ নাই নাই মানে এনেই মানে ঔষধ খাবলৈ টান পাওঁ যে যদিনা পইছা দা মানে আজি
উম অ শান্তি এটা লাগে যে অ সেই তেলত দিয়ে জলকীয়াটো খালে অপকাৰ হয় কেঁচাটো খালে
নহয় অ সেই আও খাবলৈ মন গৈ আছিলে খালো খাই পেলাই
উম উম হুমহু হুম এতিয়া আম আমৰ লগত টেঙা জলকীয়া জলকীয়া দি পেলাই নিমখ জলকীয়া
অ কেঁচা আম অ লাগিব কিন্তু এতিয়া সেইটো খাই ললো নহয় খাই দুদিন মানৰ পিছতে হিহি
খাবলৈ মন গৈ আছে মানে সেইটো ইমান হোৱা নাই যে এ ডাঙৰ নামটো আমাৰ লোকেলটো না আমজোপা মৰি থাকিল আকৌ পুলি ৰুইছো আৰু পুলি ৰুইছো কিনি আনিলেও সেইটো মানে খাম কিনি হলো
উম বুজিছো উম ওলাব ওলাইছে দোকানত বজাৰত কলি কলি আম পাম আমবিলাক
অ আৰু কেইদিনমানৰ পিছত ভাল হ'ব ডাঙৰ হ'ব
ডাঙৰ হব এতিয়া মানে এই আচাৰ বনোৱা কাৰণে ভাল হৈছে আৰু কতকে কলি কলি গুটি ধৰা নাই গুটি ধৰাটো অকমান যে উম পাতলকে গুটিটো ধৰে আৰু জিমটো বান্ধে আৰু তেনেকোৱাতে সেই চকলা চকলকে খাই বা এনেকৈ হেৰি পিহনাত পিহি খাই বেছি ভাল লাগে
অ
অকমান ডাঠ মানে পৰহি হ'ব লাগে ডাঙৰ হ'লে আৰু
উম
তাকে এতিয়া কলা খাবলে মনেই গ'ল
অ লোভ লাগি আছে
হে হে হে হে অ হয় দিয়া
লাগে
উম চাটনি কৰি মানে কলপাতত খালে বেছি ভাল লাগে ন কলপাতৰ গোন্ধ এটা আহে নহয় কলপাতত পিহি পেলাই পিহনাত এ উম উম আকৌ সেই পানী কণ লাষ্টত যে ওলাই পানীকন চুপি খাই এ এহাই খেহাই এ হয় দিয়া উম
চিজনৰ বস্তু খাব লাগে ন উম সিজনৰ বস্তু। বোলো খাব লাগে। আৰু তাৰপিছত কেঁচাম শেষ হব পকাম আহিব অহ।
ঠিক আছে ৰাখো ন দিয়া।
অ ৰাখা।
অহ অ।